হেল্ল'
অ'। হেল্ল'। অ', আছোঁ, আছোঁ, আছোঁ। তুমি?
অ', মই ভালে আছোঁ। মানে আমি এটা আলোচনা কৰিব বিচাৰিছিলো- এই খাদ্যলৈ।
খাদ্য লয় হা এতিয়াটো খাদ্য লৈ আলোচনা কৰা। কৰাটো মানে বিশেষ প্ৰয়োজন। এইকাৰণে যিহেতু, ইয়াত এতিয়া গৰম বেছি পৰি আছে না। আমাৰ খাদ্যৰ ওপৰত মনোযোগ দিব লাগে। বেছিকৈ।
হয়, হয়। হয় আজিকালি কি হৈছে খাদ্যবিলাক বহুত ভেজাল হৈ গৈছে। আৰু খাদ্য নিৰ্বাচন কৰাত, কি হৈছে? আমি, আ আমাৰ গাৰ্জেনসক সকলো আমি কৰি আছো। বাচ্ছাবলাকৰ মানে এই খাদ্য নি নিৰ্বাচনৰ ক্ষেত্ৰত বা খাদ্য নিৰ্বাচনৰ ক্ষেত্ৰত হোৱা ভুলবিলাকৰ কাৰণে বাচ্ছাবিলাক আপোনাৰ এফেক্টেড হৈ আছে। যেনেকৈ ধৰক, বাচ্ছাবিলাক কি খায় আজিকালি? বেছি চিপছবিলাক খাই আছে। যিটো চিপছৰ তেলবিলাক কেতিয়া কেনেকৈ কি হয় নাজানো, ছিইপছবিলাক কি পৰিৱেশত মানে সিহঁতে মেনুফেকচাৰিং কৰে এইবিলাক আমি নাজানো। তাৰপিছত কিছুমান শীতল পানী আছে যিবিলাক বাচ্ছা বিলাকে খাই আছে ত' এইবিলাক যে খোৱাৰ পিছত যে আমাৰ এই খাদ্যবিলাক খোৱাৰ পিছত যে আমাৰ বাচ্ছাবিলাক এফেক্টেড হৈ আছে। এইবিলাকৰ বিষয়ত আমি কিন্তু বেছি সজাগ নহওঁ মানে গাৰ্জেনসকলে।
সেইটো ভাল, ভাল। ভাল কথা কৈছে।
ত' এই ক্ষেত্ৰত আপুনি কিবা মানে কৰিব বিচাৰে নেকি? বা কিবা ভাবিছে নেকি? যে আমি ৰাইজক কি ক'ব লাগে। বা বাচ্ছাবিলাকক কি ক'ব লাগে?
ৰাইজক মানে যে মানে মই নিজৰ পৰা অলপ চলপ মানে মানুহক সজাগ কৰি আছো। যেনেকুৱা মোৰ ছোৱালী এজনীক মই স্কুলত দিছো। এ ছেভেন ইয়াৰ্চ হ'লহি। তাৰমানে এই বাচ্ছা বোৰে মোৰ যেতিয়া স্কুলত মানে এ ছুটি হয় যেতিয়া মই যেতিয়া ল'বলৈ যাওঁ। তেতিয়া মই এই চাই থাকোঁ। বহুত গাৰ্জেনে কি কৰে, এই ল'ৰা ছোৱালী বিলাকক এই কিবা জেলি যে আছে জেলি জেলি তাৰপিছত' এই কিবা স্প্ৰাইট আৰু বেলেগ বেলেগ ধৰণৰ কিবা মানে সকলোতে এ ধৰক এ কেমিকেল মিক্স আছেই। ঠিক আছে এই বস্তু বস্তুবোৰ ইমান গৰমত যেতিয়া ল'ৰা এ ছোৱালীক খুৱাই আ' আৰু এইটো খৱৰ আছে মানে খোৱাৰ পিছত বহুতৰ মানে কিবা হয়, নহ'লে পেটৰ কিবা অলপ গোণ্ডগোল হৈ আছে, নহ'লে আপোনাৰ জ্বৰত ভুগি আছে। সিহঁতক মই কৈ দিওঁ যে এই বাচ্ছাবোৰক এই গৰমত এইবিলাক বস্তু মানে খোৱাব নালাগে। এইটো বহুত বেয়া বস্তু, কাৰণ এইটো কেমিকেল মিহলোৱা আছে ইয়াত। আৰু কেমিকেলে বাচ্ছাক বহুত ক্ষতি কৰে এইবিলাক মই কৈ থাকোঁ মাজে সময়ে মানুহক।
হয় হয় ঠিক কথা কৈছে, মানে কি হৈছে যে আজিকালি এটা ট্ৰেণ্ড হৈছে যে বাচ্ছাক যেতিয়া স্কুলত লৈ যায় গাৰ্জেনবিলাকে ভাত বা এনেকুৱা যিবিলাক আমি ৰেগুলাৰ খোৱা ভাল খোৱা বস্তু সেইবিলাক টিফিনত নিদি বজাৰৰ পৰা পেকেট জাতীয় বস্তুবিলাক
হয়, হয়, নহলে পেকেটৰ কিবা চি্পছ চি্পছ কিনি দিয়ে। কেক কিনি দিয়ে তাৰপিছত তোমাৰ কি কয়, যে আহ মেগী চেগি আহ তাৰপিছত আছে ঐযে চাওমিন এইবোৰ বস্তু পঠাই দিয়ে। এইবোৰতো খুব বেয়া বস্তু।
এইবিলাক বহুত বেয়া বস্তু তো এইবিলাক বিষয়ত মানে খাদ্যৰ বিষয়ত আমি মানে স্কুলবিলাকত হওক, বা হোষ্টেলবিলাকত হওক, বা টিউচন চেণ্টাৰবিলাকত হওক, আমি তেওঁলোকক অলপ ক'ব লাগিব যে এইবিলাকৰ বেড এফেক্টবিলাক কি আছে। কেমিকেলৰ কি প্ৰভাৱ পেলায় আৰু এই শীতল পানীবিলাক যে আছে, স্প্ৰাইট তাৰপিছত এই মাজা এইবিলাকত কিমান আম আছে কিমান কি আছে, এই বস্তুবিলাক হয়তো গাৰ্জেন সকলেও নাজানে, বাচ্ছাবিলাকেও নাজানে, আৰু দোকানীবিলাকতো ব্যৱসায়ৰ কাৰণে বিক্ৰী কৰি, আছে কিন্তু বাচ্ছাবিলাকৰ যি স্বাস্থ্যৰ ক্ষতি হৈ আছে এইবিলাকৰ বিষয়ত মানে গাৰ্জেন আৰু মানে কোনো মানুহে সিমান সতৰ্ক হোৱা নাই।
তাৰমানে ঘটনাটো এনেকুৱা হৈছে মানে দোকানীয়ে দোকানক ত সেইবিলাক আমি বন্ধ কৰিব নোৱাৰোঁ তাৰ মানে সিহঁতে বিজনিছ কৰি আছে কিন্তু আমাৰ গাৰ্জেন সকলে সজাগ হব লাগে, যে বাচ্ছাক কোনটো খোৱাব লাগে কোনটো মানে এৰি দিব লাগে খোৱাব নালাগে এইক্ষে এটা কাম কৰিলে কেনেকুৱা হ'ব, যেনেবা এ প্ৰতি চানডে, চানডে নহলে এনেই মানে স্কুল খোলা থকা অৱস্থাত এ হেডমাষ্টাৰক আমি ফোন কৰি সিহঁতক অলপ মানে সময় দিবলৈ যদি কওঁ, যে আমি অহাাকালি বা পৰহি আহি আছো ইমান তা বজাত আপোনালোকে আমাক দছ পোন্ধৰ মিনিট মান সময় দিব। আমি আপোনালোকক লগত অলপ মানে এই বিষয়ত অলপ ডিচকাচন কৰিম। আহ, তাৰপিছত এ মাষ্টাৰ সকলক আমি যেতিয়া অলপ মানে কৈ দিম কৈ দিয়াৰ পিছত সিহঁতে কি কৰিব? বাচ্ছা সকলকো কৈ দিব লগতে বাচ্ছাৰ যে গাৰ্জেন আছে। গাৰ্জেন সকলকো হয়তো কৈ দিলে।
উম, হয় হয় হয় সেইটো আপনাৰ বহুত বেলেগ ভাল এটা পৰামৰ্শ আৰু এইটো ধৰক যে, অকল গমমেণ্ট স্কুলবিলাকতে নহয় বা প্ৰাইভেট স্কুলবিলাকতে নহয় চব স্কুলবিলাকতেই মানে এই আপোনাৰ সজাগতাটো বহুত দৰকাৰ হৈ আছে। কাৰণ বাচ্ছাটো বাচ্ছাই হয় আৰু বাচ্ছাৰ খাদ্যবিলাক পুষ্টিকৰ হ'ব, লাগে ভাল হ'ব, লাগে আৰু যদি খাদ্যত ভেজাল বা কেমিকেল জাতীয় বস্তু, পেটত সোমায় তেনেহ'লে তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ হব পাৰে তেওঁলোকৰ কিডনী পৰা আৰম্ভ কৰি হাৰ্ট প্লাট চব ক্ষেত্ৰটেই মানে বা গেছৰ সমস্যা সৰুতেই এতিয়া চাব বাচ্ছা বিলাকৰ গেছৰ সমস্যা। বহু বাচ্ছা আছে ভাত নাখায় ভাত খাবলৈ ইচ্ছা নকৰে কিন্তু চিপছ দিলে খায়, তো এইবিলাক কিন্তু মানে খাদ্যৰ যিটো মানে আমাৰ খাদ্য খোৱাৰ যিটো অভ্যাস, সেই অভ্যাসবিলাক পৰিৱৰ্তন নহোৱাৰ কাৰণে কিন্তু বাচ্ছা বিলাকৰ এনেকুৱা অসুবিধা হৈ আছে।
তাৰমানে কি হৈছে এই যে আমাৰ যে গাৰ্জেন বোৰ আছে ন। গাৰ্জেন মানে আমাৰ অঞ্চলত গাৰ্জেনবোৰ বেছিভাগেই মানে নিৰক্ষৰ, সিহঁতেতো মানে খোৱা লোৱাৰ বিষয়ে সিমান নাজানে চাগে। ত ইহঁতে কি কৰে বা চাক যেতিয়া মানে ভাল তাক এ খোৱা বস্তু দিলে বাচ্ছা কিন্তু এইটো সঁচা কথা বাচ্ছা কিন্তু উ ভাল বস্তুবোৰ নাখায়। হা সিহঁতে কান্দি থাকে এই চিপ বা এই কিবা ঠাণ্ডা খাম। এ তেতিয়া কি কৰে গাৰ্জেন বোৰে, এই দোকানত লৈ যায়। সেইখিনি বস্তু কিনি দিয়ে। তাৰমানে সিহঁতে এইটো গম নাপায় যে টো খালে কি হ'ব আৰু এইটোৰ পৰা এৰাই চলিলে কি লাভ হ'ব, এইটো এক্চুৱেলি সিহঁতে গম নাপায়। তাৰমানে সিহঁতে নিজেই খাই তেনেকুৱা। বাচ্ছাক আৰু কি শিকাব? সিহঁতে নিজেই এই এতিয়া যে গৰম মানে গৰম পৰিছে তিন চাৰি দিনৰ পৰা। আহ চাব আপুনি বজাৰত গ'লে, এই ঠাণ্ডাত দোকানত কিমান ভিৰ হৈ থাকে। সকলোৱে খাই আছে। মানে খালে কি হ'ব সেইটো মানে চিন্তা নাই। মানে এতিয়া যে মোৰ মানে শৰীৰটো সান্দা হ'ব, ঠাণ্ডা হ'ব লাগে, মানে সেই বিষয়ে লৈ মানে ব্যস্ত। মানে বৰ্তমানৰ চিন্তাটো কৰি আছোঁ। তেতিয়া কিন্তু ভবিষ
কৰি আছে। এট এটা আপনা। হয়, এটা আপোনাৰ এ পানীয় যিবিলাক ব বটল আছে স্প্ৰাইট, মাজা। এইবিলাকৰ আ যিবিলাক আপোনাৰ লিখা থাকে, কিন্তু আপোনাৰ, চাব এফালে সুন্দৰকৈ লিখা আছে যে ইয়াত চিনি কিমান আছে? ইয়াত বা কেমিকেল, মানে আপোনাৰ কালাৰবিলাক কিমান আছে? কি কালাৰ দিয়া আছে, এইটো লিখা আছে। আমৰ থাকিলে আম কিমান পাৰ্চেণ্ট আছে, লিচু থাকিলে লিচু কিমান পা পাৰ্চেণ্ট আছে, এইবিলাক চব লিখা আছে। কিন্তু আমি কি কৰোঁ? আমি শিক্ষিত মানুহবিলাকেও সেই বস্তুবিলাক মানে কেতিয়াবা পঢ়ি নাচাওঁ। এনেই মানে ইচ্ছা হয় আৰু খাই দিওঁ। সেইকাৰণে। তো, প্ৰব্লেমবিলাক এনেকুৱাই আৰু। যে আমি চব সকলো সময়ত ইগন'ৰ কৰি থাক
আৰু, আৰু এটা বস্তু মানে এই, এই গৰমৰ সময়ত মানে শৰীৰত কিন্তু পানীৰ অভাৱ হৈ যায় আৰু পানীৰ অভাৱ হোৱাৰ পিছত মা মানুহৰ বহুত মানে কিবা সমস্যা আহি যায়। এতিয়া পানী খাব লাগে বেছিকৈ। কেনেকুৱা পানী চাব লাগে বেছিকৈ। য'তে ত'তে মানে পানী থাকিলে যে খাম সেইটো নহয়।
নহয়, নহয়, নহয়।
যিহেতু চৰকাৰে আমাক এ ঘৰে ঘৰে পানীৰ কিন্তু ব্যৱস্থা কৰি দিছে। হা, এইটো এটা আমাৰ সমস্যাও আছে চৰকাৰে কৰি দিছে ঠিকেই আছে। কিন্তু পানী কিন্তু আমি নাপাওঁ। হা। আমি যদি ইয়াৰ ওপৰতো এটা ব্যৱস্থা লওঁ। লিখিত আকাৰে যদি আমি এটা ব্যৱস্থা লওঁ, ব্যৱ ল'লে কিন্তু এই, যেতিয়া ৱাটাৰ চাপ্লাইৰ পৰা পানী পানী যেতিয়া দিব সেই পানী খালে কিন্তু আমাৰ কোনো ক্ষতি নহয়। অ'। তেনেকুৱা পানী খাৱাৰ কাৰণে আমাৰ ব্যৱস কৰিব লাগে। এইটো লৈ আমি অলপ চিন্তা কৰিব লাগিব। নহ'লে নহ'ব। কোনেও নাই।
হয়। সেইটো ইম্পৰ্টেণ্ট কথা হয় আৰু আহ, দ্বিতীয়তে কথা হৈছে যে আমি পানী খাব লাগে আৰু পানীত আমি আহ কি বুলি কয় অ নেমু নেমু নেমু দিব লাগে পানীত নেমু থাকিব লাগে।
ঘৰত যিবিলাক আছে
হয় ত' বাচ্ছাবিলাক তেতিয়া টিফিন লৈ যায় অহ, আৰু ঘৰৰ পৰা যিটো পানী দিয়া হয়, পানীৰ বটলত অলপকৈ নিমু বেছি নহয় বেছি দিলে আকৌ ভিটামিন চিটো বেছি শৰীৰত গ'লে বেমাৰ হ'ব পাৰে।
হয়।
আপোনাৰ এক, এক আ এক লিটাৰত যদি আপুনি দছৰ পৰা পোন্ধৰ ফুটামান অহ, নিমু দি দিয়ে চেপি দি দিয়ে, বাচ সেইটো কাৰণে বাচ্ছাৰ কি হ'ব গোটেই দিন যিটো পানী খাব তাৰে ছিক্সটি পাৰ্চেণ্ট পানী আপোনাৰ শৰীৰত সোমাই যাব। বাকী ফ'ৰ্টি পাৰ্চেণ্ট আপোনাৰ এনেই ঘাম বা পেচাবৰ লগত ওলাই যাব, ত' সেইটো অভ্যাস যদিও মানে আ কৰে এটলিষ্ট গাৰ্জেনসকলে তেনেহলে বাচ্ছাৰ যিটো আপোনাৰ অহ ডায়েৰিয়া হোৱা বা যিবিলাক অহ গৰমৰ গৰমজনিত যিবিলাক বেমাৰ সেইবিলাকৰ পৰাও কিন্তু বাচ্ছাবিলাকে অলপ ৰক্ষা পাব।
আৰু এটা কথা - তাৰমানে এই মিছনটো মানে অহ, আমি এটা কাম কৰিম, নিজৰ ঘৰৰ পৰা আগত আৰম্ভ কৰিম। ঘৰৰ পৰা আৰম্ভ কৰি ওচৰে-পাঁজৰে যিমান আছে সিহঁতক মানে এইটো বিষয়ে সজাগ কৰি দিম। সিহঁত আৰু সিহঁতক এটা কথা কৈ দিম মানে তোমালোকৰ সন্মুখত যিয়ে তেনেকুৱা মানে খাই থাকে, বেয়া বেয়া বস্তুবোৰ খাই থাকে, এইটো প্ৰতিবাদ কৰিব লাগে যে এই বস্তুটো খাব নালাগে। খালে এনেকুৱা এনেকুৱা হয় যিটো এটা সৰু বাচ্ছা মানুহে যেতিয়া ডাঙৰ এজন মানুহক ক'ব না যে ভাইটি বা ককাই এই এই বস্তুটোতো আপুনি খাই আছে কিন্তু এই বস্তুটো এনে এনে কথা। এইটো কিন্তু এই গৰমৰ সময়ত বহুত আমাৰ শৰীৰত ক্ষতি কৰে, তেতিয়া কিন্তু এই ডাঙৰ মানুহজনে কিন্তু লাজ পাব। উম, লাজ পাই কিন্তু সেই সেইখিনি বস্তু মানে ত্যাগ কৰাৰ কাৰণে চেষ্টা কৰিব।
ঠিক ঠিক কথা হয় তো আমি ঘৰৰ পৰা আৰম্ভ কৰিব লাগে মই অলৰেডি সেনেকাই আৰম্ভ কৰিছো আ মোৰ লৰাক তুমি বেলেগ বস্তু খাবলৈ নিদো আৰু সেই না সি নিজেও এতিয়া বহুত মানে কমকৈ খায় আৰু
মানে মই মই কথাটো এই কাৰণে কলো ক মানে ক'লো একচুৱেলি মইওঅ আৰম্ভ কৰিছো অলৰেডি কিন্তু এজনৰ পৰা আৰম্ভ হলে নহ হব এইটো আমাৰ মানে চাৰ্কেলটো বঢ়াই লৈ যাব লাগিব চেইন চিষ্টেম কৰিব লাগে মোৰ পৰা মই দুজনক কলো সেই দুজন আ চাৰিজনক কব চাৰিজনে আঠজনক কব এনেকুৱা এনেকা মানুহ হ'ব লাগে বস্তুখিনি ত আমি এটা কাম কৰো আমি বহি এইখিনি বিষয়ত ভালকে আলোচনা কৰি কেনেকুৱা কি কৰা যায় আমি তাত লৈ অলপ মানে পৰিশ্ৰম দিওঁ
ঠিক আছে ঠিক আছে দিয়ক হয় হয় পাঁচ পাঁচ মিনিট হৈছে নাই, এঘৰো মিনিট হা এঘাৰ মিনিট হৈছে